হেল্ল'।
কোৱা।
অ শুনিছানে।
শুনিছো কোৱা।
অ তোমাৰ নামটো কি ৰেখা ৰাণী নেকি?
অ হয়।
অ ক'ত ক'ত উ মৰিগাঁৱতে ঘৰ।
মৰিগাঁৱতে দিয়া।
অ ভালনে খবৰ?
ভালে দিয়া তোমাৰ।
ভালে ভালে তুমি চাগে সৰু হবা তুমি কি পঢ়ি আছা নেকি?
নাই মই গ্ৰেজুৱেচন কৰিলো আজি চাৰি বছৰ মানেই হ'ল।
অ তোমাৰ অ ঠিক আছে দিয়া বাকী আৰু কি কৰি আছিলা তুমি-
বাকী এইবিলাক একজামৰ প্ৰিপেয়েশন কৰি আছো -
অ কি কি একজাম দিবা?
কি কি মানে এবাৰ হেৰি ডি এল ড দিম বুলি ভাবিছো ৰবা তাকে প্ৰিপেৰেচন কৰি আছো
অ ডি এল এত এনট্ৰেঞ্চ দিবা নেকি অ অ বাকী আৰু এ ভাত-চাত খালা
ভাত খোৱা নাই দিয়া।
অ তাৰপিছত বাকী কোৱা তোমাৰ খবৰ তোমাৰ ফালৰ পৰা কিবা কোৱা তোমাৰ বাকি কি ভাল লাগে মোৰতো হেৰি ধৰ গুৱাহাটী
গুৱাহাটী
জাগা আহি
আজাৰ অ নহয় নহয় আজাৰ গৈছো মানে একজাম দিব যাওঁতে যাও নহয়?
অ ই কম টাৱাৰ তাত পৰে নহয় আয়ন ডিজিটেল
অঁ অঁ অঁ
তাত চেণ্টাৰ পৰে অনলাইন একজামবোৰৰ তাৰ ওচৰতে আৰু ক'ব পাৰিম মোৰ ঘৰ মইতো উম মইতো ডাঙৰ হয় বাৰু তোমাৰতকে বহুত
হয় নেকি কিমান বা-
মই এনে কৰো মোৰ এজ থাৰ্টি প্লাছ আৰু
থাৰ্টি প্লাছ কি কৰা?
মই কিবা এটা কৰো চাকৰি তাকৰি কৰো আৰু
প্ৰাইভেট নে কি?
নাই নাই গমমেনতে গমমেনতে নহয় এইবোৰ কথা আহ তোমাক মেছেজত কম দিয়া এইবোৰ কথা
অঁ অঁ দিয়া
অ বাকী আৰু অ ভালে বাকী আৰু হেৰি কৰিছানে নাই কেইদিনটো হেৰি লাগি আছিলে ন কালি কালি কেইটা বজাত খুলিব বা
কি?
এই হেৰি এ মানে আমাৰ হেৰিটো চোৱা লগা বুলি যে কয়?
অ অ কালি মই গম নাপাও কিন্তু কালি হেৰি হ'ব বুলি কৈছে
উম বাকী আৰু তুমি হেৰি গ্ৰেজুৱেচন কৰা পৰা কৰিলা?
গ্ৰেজুৱেশ্যন তোমাৰ হেৰি মৰিগাঁও জি কে বি ঘনকান্ত বৰুৱা যে-
অ অ
কৰিছ
অ এইটো তোমাৰ নাম্বাৰ নে ফোন নম্বৰটো
উম
উ অ বাকী আৰু হেৰি এ আজি তুমি কি তাই দৌৰা নহয় তোমাৰ নিৰ ফ্ৰেণ্ড আ তুমি দৌৰা নেকি?
মই দৌৰো যাওঁ ফিল্ডত যাওঁ-
অ তেনেহ'লে পুৰা ফিট আৰু তোমাৰ লগ ন ইমান দৌৰি থকা-
অ দৌৰিব যাওঁৱে আকৌ।
তাকেজি কি দিলা ৰাতি কি ভাত খাবা।
ৰাতি কি মানে মাছ বনাব নেকি ভুলৰ সৈতে
অ মাছ থবা
উম
আৰু আৰু ইন ফিউচাৰ কি তই দি এই লেক এণ্ট্ৰেন্স কৰি কেইতিয়া টিচাৰ হ'ব ন আৰু মানে নেকি?
উম উম উম।
তাত দেৰা এণ্ট্ৰন্স দিবা সেইকাৰণে।
উম ন এবাৰ দিছিলো বাকী কেইজন মানে থাৰ্টি ফৰ্টি দিছো আসাম পুলিচতো দিছো তাৰ পিছত বি এড টো এবাৰ দিছো। মানে ইমান ভাল নহল। দিয়ে ন আৰু মাতিছিলো যোৱাবা। অলপৰ কাৰণে মানে হেৰি হল নাপালো যে এইবাৰ বোলো আকৌ এবাৰ ট্ৰাই কৰি চাও।
অ হ ডি এল এড দি ডি এল এ টো পালেও বহুত ন ডি এল এড টো অকল হলেতো এল পি স্কুলো দিব পাৰি। কি কি? ডি এল এড পাছ কৰিলে আৰু বি এডটো হ'লে চব দিব পাৰি। তুমি তুমি গ্ৰেজুএচনে কৰিলা?
গ্ৰেজুৱেচন কৰিলো।
মাষ্টাৰ ডিগ্ৰী নাই কৰা?
নাই মাষ্টাৰ ডিগ্ৰী কৰিব নাপালো।
আহ। আৰু ইন ফিউচাৰ আৰু পঢ়িব বা ডি এল এড পঢ়ি আকৌ মাষ্টাৰ ডিগ্ৰী কৰিবানে নকৰা।
যদিহে চিট পাই যাওঁ মাষ্টাৰ ডিগ্ৰীটো কৰিম বুলি ভাবিছো ৰবা।
অ ক'ত ক'ত এণ্ট্ৰেন্ঞ্চ দিছা দিছা নেকি এনট্ৰেঞ্চ?
নাই নাই দিয়া নাই।
মানে সেইটো ৰেগুলাৰ কৰিবা নে এনে হেৰি উ মানে অপেন ইউনিভাৰ্চিটি?
জানো এইটো ভবা নাই ৰবা এতিয়া চাই ল ইয়াত পাও নে নাপাও ইয়াত। চিটটো পাই গ'লে তেতিয়া তাত ট্ৰায় কৰি চাব লাগিব।
আহ তোমাৰ ঘৰ মৰিগাঁও কোনখিনিত।
ৰেঙা ভুল বন্ধা।
অ মানে কি মই তোমাৰ চিনি নাপাওঁ মৰিগাঁও এনেইতো মৰিগাঁওখনতো গুৱাহাটী তিৰ পৰা বেছি দূৰ নহয় চাগে ন।
নহয় নহয় বেছি দূৰ নহয়‌।
অ নগাঁও আগতে পাই নেকি মৰিগাঁও।
নগাও আগত পাই।
অ গুৱাহাটীত তুমিতো গুৱাহাটীত আহি থাকা আৰু এক্জাম দিবৰ কাৰণে
উম গুৱাহাটী একজাম দিবও যাওঁ তাৰপিছ তোমাৰ জ বুচি পায় মানে অহা যোৱা হয় চাই থাকো উম
ম কোন কিবা আ কোনবা ডক্টৰক দেখাব অহা নেকি
অ লগটো দেখাব যাও এই অলপতে মানে মা বেমাহ হৈ আছিল যে তাৰ পিছতে গলো দেখাব
আহ ঘৰত কোন কোন আছে
আহ ঘৰত উ মা আছে মই আছো ভন্টি আছে
আহ দিয়া ঠিকে আছে আৰু আৰু কোৱা কিবা
তোমাৰ ঘৰত কি গল আছে
মোৰতো মোৰ বিয়া হৈছে মোৰ ঘৰত মই আৰু মোৰ হাজবেণ্ডে থাকো মানে ত মা দ আহিলো ঢুকালে অ আৰু মোৰ মাৰ ঘৰত মা আছে এতিয়া দেউতা ঢকালে ভাইটি আছে
উম
স আৰু
হ হাজবেণ্ড ক'ত গ'ল
হাজবেণ্ডতে ম আছো
আহ
মই আৰু এই কথা পাতিবৰ কাৰণে ভাবিলো তাই লগ কলো তেতিয়া তপাৰ নাম্বাৰটো দিলে উম অ কেতিয়াবা হেৰি কৰিবা ইপিনে যদি একজাম চেচাম দিব আহা তুমি মানে মোৰ ঘৰ এইখিনিতে হয় এই আয়ন ডিজিটেল এইখিনিতে হয় আৰু
উম কনটেকট কৰিম দিয়া তোমাক কেতিয়াবা দিব গ'লে
হয় আৰু-
মানে মই হেৰিত গৈছো ৰখৰা যে
অ
তালৈ গৈছো
উম অ তোমাৰ লগ কি ভণ্টি হয় নেকি? চাৰ তোমাৰ ভণ্টি কি? আহ আৰু আৰু বাকী আৰু দুজনী ভালকে পঢ়া আৰু দৌৰা ভালে আৰু দুজন মুহে চাকৰি ল'বা
অ কৰিব লাগিব ট্ৰাই কৰি চাব লাগিব।
অ তুমি ডাঙৰ
মই ডাঙৰ
অ ত হ আহ আৰু আৰু হেৰি এতিয়া কি ৰন্ধা বঢ়া কি মায়ে বনাই আছে নেকি ভাত
মই অলপ কিবা কিবি চাই আছিলো পঢ়ি আছিলো কাৰেণ্টো গ'ল। নাই মোক মানে ক'লে মোৰ নাম্বাৰ মানে মোৰ এতিয়া অপশচনতটো নাই নাহে যে তাৰ পিছত তাই ক'লে ক মই নাম্বাৰ এটা ফোন কৰিব দিম অ অনলাইন থাকিবি বুলি ক'লে - তাৰপিছতে অনলাইন দিলো আৰু অ নতুনক ধৰিছো আজি হৈছো হে-
অ মইয়ো নতুন মই দুদিন মান আগতে আছো
হয় নেকি?
মোৰ আৰু হেৰিয়ে হ'ল। মইতো নাজানো কেনেকুৱা কি কৰে। মোৰতো দুটামান হেৰি হৈ গ'ল। মানে তে নহ'লে জিৰ হৈ গ'ল। উম। কিবা হ'ব, নাজানো আৰু। এনে কৰি আছোঁ আৰু।
মইয়ো- এই তাইহে মোক কৈছে। তাই মোক কোৱা কাৰণে মই ট্ৰাই কৰি চাইছোঁ এটা।
অ' তাই কৰি আছে নেকি, বহুত দিনৰ পৰা?
অ' কৰি আছে। তাই এসপ্তাহ মান হ'ল বোলে।
অ' আচ্ছা। মই আৰু ইভিনিং হ'লে ভাল হয় কথা পাতিব। দুপৰীয়া আৰু বিজি থাকোঁ। দিগদাৰ হয়।
অ'।
আৰু- আৰু হেৰি কি কৰিবা এতিয়া? পঢ়ি থাকিবা। কেতিয়া- কেতিয়া শুৱা? কিমান বজাত শুৱা?
শুওতে দশটা-এঘাৰটামান বাজে।
আকৌ মৰ্ণিঙো দৌৰিব যোৱা নেকি?
মৰ্ণিং মানে আগত গৈ আছিলোঁ। এতিয়া যোৱা নাই। আৰু যাম আৰু। এতিয়া জুন পৰিছে। জুলাই, আগষ্টৰ পৰা যাম চাগে। এটো জুলাই বেছি গৰম হ'ব ন'?
অ' জুলাইত বহুত বৰষুণো আহে বাৰু। বৰষুণতো দিগদাৰো হয় বাৰু ন'? জুলাইত বহুত বৰষুণ আহে। উম। বান- বানপানী হয় নেকি তোমালোকৰ পিনে?
বানপানী হয়। কিন্তু আগত হৈছিল- আগত হৈছি- আগত হৈছিল। এতিয়া অ' হেৰিবিলাক হেৰি কৰি মাৰি দিয়াৰ কাৰণে বোলে এতিয়া কম হৈছে।
অ' তাত কি নদী আছে নেকি? মৰিগাঁওৰ কাষত কি নদী আছে?
সোনাই নদী আছে।
অ' এনেতো মৰিগাঁৱত বহুত বানপানী এনেকা নিউজত পাওঁ। বহুত বানপানী হয়।
উম, বহুত বানপানী হয় আকৌ।
উম। বানপানী তোমালোকৰ ঘৰত তো পাইছিলা নেকি? এছপেন মানে পা
উহু - উহু। মই যেতিয়াৰ পৰা সৰুৰ পৰা ডাঙৰ- ডাঙৰ হৈছোঁ, মানে আমাৰ ওচৰ, নাই - নাই, আমা আমি য'ত আছোঁ তালৈ আহি নাপায়। কিন্তু আমাৰ ওচৰৰ গাঁও কেইখনমান আছে নহয় নদীৰ কাষৰ ওচৰত। সিহঁতৰ তাত পায় গৈ।
অ' বহুত বেয়া এইবোৰ ছিটুৱেশন হ'লে। বান পানী হোৱা। ঘৰ-বাৰী এৰি যাব লাগে। সেইটো
উম, স্কুলত থাকে। কোনোবাই নহ'লে কৰবাত থাকে।
জীৱনটো মানে, কেনেকুৱা হয় আৰু। মই এইবোৰ সে- তে- আমা সেইটো নহয় বাৰু বা মোৰ এনে ঘৰ হয় সেইফালে। বঙাইগাঁওৰ পিনে মাৰ ঘৰ। আমাৰ ফালেও নহয় ইমান, মানে সেনেকুৱা এক্সপিৰিয়েঞ্চ পোৱাও নাই। দে
উম - উম।
আৰু সেই ম- মৰিগাঁওৰ তোমালোকৰ পৰা সেই উম হেৰিটো ওচৰ নেকি? এই এটা যে ডাঙ ৰ শিৱ মন্দিৰ আছে।
অ', মৃত্যুঞ্জয়।
অ'।
অ' ওচৰ নগাঁওত আছে সেইটো।
অ' আচ্ছা। অ' মৰিগাঁওৰ পৰা নগাঁও কিমান দূৰ তেতিয়াহ'লে?
মৰিগাঁওৰ পৰা নগাঁও কিমান দূৰ মানে, এতিয়া মই ডিচটেঞ্চটো নাজানিম বাৰু কিন্তু যাওঁতে অতি বেছি দুঘন্টামান লাগিব।
হ'ব দিয়া ৰাখিছোঁ হা